হেল্ল'
হেল্ল'
অ কি কৰি আছা
এনে আছো কোৱা
বিশ্বকাপ দুহেজাৰ আৰম্ভ হৈছে
অহ পাইছো
চালা নে নাই
অ চালো যোৱাকালি মেক্সিকো আৰু চাউথ আফ্ৰিকাৰ মেচ হৈছিলে সেইটো চালো ভালে লাগিল
অ মেক্সিকো টু ওৱান জিকিলে ন
অহ জিকিলে
পৰিছে পৰ্যন্ত খেলতেব
অ এইটোৱেটো প্ৰথম খেলতে পৰিলে
উম পিছে তুমি কোনটো টিমক চাপৰ্ট কৰিম বুলি ভাবিছা এইবাৰ
মইতো পৰ্তুগালকে সমৰ্থন কৰো
অ ৰনাল্ড টিম ন
অ তুমি পিছে কোনটোক চাপৰ্ট কৰা
মইতো আৰ্জেন্টিনাকে চাপৰ্ট কৰি আছো যোৱাবাৰো জিকিছে
উম মেচিৰ টিম
উম পিছে কিহত চালা তুমি
মইতো মোবাইলতে চালো
অহ
এইবাৰ দেখা যাওক ৰনাল্ডোত এইবাৰ শেষ যোজক জিকে না নিজিকে
অ এইবাৰে লাষ্ট চান্স না
হয়
সেইটাই এ তাই খেল চালা না আৰু চালা কেইটামান
আৰু দুই এটা অলপ চলপ চালো বেছি চোৱাই নহল
উম দিনতো এইকেদিন দুটাকে হৈ আছে
উম যোৱাকালিতো এই চাউথ কোৰিয় পধে হ'লে চাগে সেইটো চোৱাই নহল
অহ টাইমটো অলপ দিগদাৰ হয় না
হয় তাৰে টাইমতটো বেলেগ হয় ইয়াৰেতো অলপ বেলেগ
উম এটা গেমটো চাৰে বাৰটাত ৰাতি আৰম্ভ হৈ যায়
উম
ভাৰতৰো যদি এটা দল থাকিল হয় চাব ভাল লাগিল হয় আৰু
হয় দিয়া কিন্তু কি কৰে যাব ভাৰতে কোৱালিফাই নকৰে
উম জনসংখ্যাৰ ক্ষেত্ৰত ইমান মানুহ আছো তথাপি নহয়
সেইটোৱে বেয়া লাগে
এইবোৰহে কাৰেপচন এইবোৰৰ কাৰণে হৈছে
কেনেকৈ
কাৰাপচন তাৰপিছত যিবোৰ খেলুৱৈ চান্স পাব লাগে তেওঁ তেওঁলোকে নেপায়েই চান্স
অহ হয় দিয়া
উম আৰু ভাল ইনফ্ৰাষ্ট্ৰাকচাৰো নাই
অ সেইটোৱে
পিছে এতিয়া কি কৰি আছ
এতিয়াতো ভাবি আছো আজি বাকী মেচছবোৰ চাওঁ নে নাচাওঁ
উম
লাইট চাব হ'লেতো ৰাতি জাগিবই লাগিব
এ আৰু এটা মৰ্ণিঙৰ টাইমত হৈ যায়
উম তুমি পিছে কিহত চোৱা
মই টিভিতে চাওঁ
অ টিভিত আহে নে লাইভ
অ আহে চেনেলৰ মানে পইচা দি কিনি কিনিব লাগে
অ ইফালে মোবাইলত টো বহুত পইচা যায়
অ ছাবক্ৰিপ্যন কিনি তথাপি চাই ভাল লাগে গতিকে পইচা গেলেও
হয় আকৌ সেইটো চাব অলপ ইচ্ছাটো থাকে
আৰু এইবাৰ তিনিটা দেশত মিলি হৈ আছে
হয় কোনটো কোনটো দেশ আছিলে জানি
আমেৰিকা কানাডা আৰু মেক্সিকো একেলগেতো অলপ ইজি হয় মানে কৰাতে
অ কোনটো মেচ কোনটোত হব
বেছিভাগ মেচটো আমেৰিকাতে হ'ব কেইখন মেচট কানাডা আৰু মেক্সিকোত হ'ব নেকি প্ৰথম যোনখন মেক্সিকো আৰু চাউথ আফ্ৰিকা আছিল সেইখন মেক্সিকোত আৰম্ভ হৈছে
অ এই ছেম দিনত বেলেগ বেলেগ জেগাততো নহয় ন
হয় এই ধৰ ওচৰতে না দেশকেইখন অ কবাত কোনখন হয় কৰবাত কোনখনন হয় সেনেকুৱা কৈ
অ টিকট বা কিমান কৰিবা পৰি
টিকটৰ দাম বাৰ ভালেইখিনি আমাৰ যদি ভাৰতীয় টকাত চাওক কমেও এক লাখ টকা এইটো টিকটৰ দাম
বা ইমান আমাৰ দ্বাৰাতো তেন্তে নহ'ব কোনোদিনে চোৱা
উম সাধাৰণ মানুহৰ কাৰণে নোহোৱা হৈ গৈছে
হয়
ফুটবল খেলটোতো সাধাৰণ মানুহৰে আছিল কিন্তু এতিয়াতো টকা হৈছে তাত ফটৰ ডালে
এতিয়াবা অপেনিং চেৰিমনীটোৰ বা কেনেকুৱা হ'ল
ঠিকেই হৈছে ডেন্স আৰু গানৰ পৰা আৰম্ভ হৈছে ঠিকেই হৈছে যো বাৰ অলপ নতুন নতুন ৰুল আৰু সেইবোৰ দিয়া হৈছে
উ কেনেকুৱা ৰোল আছিলে মই অপেনিং চেৰিমনীটো চোৱাই নহ'ল
এ ভালেখিনি আৰু বিব আৰু এইবাৰ কি কৰিছে প্ৰথমতেতো আহ প্ৰথম এঘাৰটা দি মানুহেনে আহ গৈছিলে ন এতিয়া গোটে ই টিমটো যিমান চাপ জাতীয় সংগীতৰ বাবে
অ ৰাষ্ট্ৰীয় সংগীতৰ বাবে
যোৱাবাৰতো এই ফিফা ৱৰ্ল্ড কাপতো এই চাউথ কোৰিয়াৰ যে বি টি এছ আছে তাৰে জাংখুকেও পাৰফৰ্ম কৰিছিলে এইবাৰ বা কোনে কোনে বা কৰিলে
অহ এইবাৰ
অ
বাৰু তোমাৰ খবৰ কেনেকুৱা
খবৰ ভালে আছে ইফালে যি গৰম ভাল নালাগে আকৌ ইফালেও
তোমাৰ ঘৰৰ চবে ভালে আছে?
অঁ অঁ ভালে মাজে মাজে পাওঁ মাজে মাজে গৰম
উম বতৰ যে কেনেকুৱা হৈ আছে ইফালে তুমিওতো ফুটবল খেলিছিলা পিছে কি হল এতিয়া খেলা নে নেখেলা
হাঁ
অঁ
কি কলা বুজি নাপালো
খেল চাব টাইম পাইছো অলপ বন্ধ না
অঁ হয় দিয়া ডাঙৰ হলে আকৌ এইবিলাক খেল ধেলৰ ফালে যোৱাই নহয়
উম কেৰিয়াৰ ওপৰত গুৰুত্ব দিব লাগে আমাৰ স্কুলৰ ফালৰ ওপৰত একো কাণে নিদিয়ে
হয় কিছুমান স্কুলত নিদিয়ে আকৌ কলেজবোৰত কিন্তু ফুটবল খেল এইবিলাক চলিয়েই থাকে ভাল লাগে চাই
উম
ভাবি আছো যদি যদিও আমি কোনোবা দিন যে খাব যাব পাৰিলো হয়
উম লাগিব এক পাৰচেন
সেইটোৱে
চাৰিবছৰ পাছত হে আহিব
হম চাৰি বছৰ দেখা যাওঁক তেতিয়ালৈকে অলপ চলপ যদি পইচা হয় আৰু টিকেটৰ দম দাম যদি অলপ কমাই
কৰি দিয়া আৰু
হাঁ কি কলা? হেল্ল' কোৱা